হেল্ল',
হেল্ল'
উ
অ-অ, অহ হেল্ল'
অঁহ শুনি আছো কোৱা? কি কৈৰিছ?
খবৰ কেনে বা
ভাল ভাল অ অ তোমাৰ ভালনে
ভাল।
মাহঁতৰ?
ভালেই, ভালেই তোমলোকৰ
ভালে, ভালে অ, খোৱা বোৱা কৰিলা নাই?
কৰিলোঁ কৰিলোঁ।
অ অ।
তুমি?
মই কৰিলোঁ অ
অ বাকি ঘৰ ক'ত?
মোৰ ঘৰ মাজুলীত।
অ অ হয়, হয়, হয়।
অ অ।
পিছা আহিছা নাই কাজিৰঙালৈ পিছে
কাজিৰঙা যোৱা নাই বাও যাব লাগিব। তাতো ভ্ৰমণ কৰিব লাগিব, বহুত আছে ন কাজিৰঙাত। চাবলগীয়া বস্তু বহুত আছে।
উম, পিছে কাজিৰঙা কিহৰ কাৰণে বিখ্যাৎ এইটো জানা নেকি?
কাজিৰঙা এহিঙীয়া গড়ৰ কাৰণে বিখ্যাত বুলি জানো।
অ', অ।
উম, তুমি চাইছানে চববোৰ।
মই বাৰু চাইছো খালি মই আজিলৈকে চাফাৰী যোৱা নাই আৰু।
অ অ চাব লাগে সেইবোৰ জানিব লাগে।
তাকে, তাকে
অ।
সৰুতে হলেও অহা নাই, নি।
নাই একেবাৰে সৰুতে এবাৰ গৈছো দে মানে তেতিয়া সিমান এইবোৰ বুজি নাপাও আৰু। সেনেকে ফুৰিবলে মাহত লগত হৈছো।
উম, উ।
এতিয়া ডাঙৰ হোৱাৰ পিছত যোৱা নাই যাব লাগিব আৰু।
আচ্ছা, আচ্ছা আহিবা আহিবা।
উম, উম। কি তোমাৰ কাজিৰঙা কোন জেগাত ঘৰ।
আমাক কাজিৰঙা ৰঙাজান বুলি কয়।
অ', অ' ওচৰে পাজৰে পাৰ্ক আছে নে কিবা? কে চাবলীয়া অ', অ কি আছে ঘৰৰ ওচ
অৰ্কিড পাৰ্ক আছে।
অঅ।
এখন নহয়, দুখন আছে।
অ তাত এনেই কেনেকুৱা ধৰণৰ মানে, কি কেনেকুৱা ধৰণৰ চাব পাৰি কিবা কব পাৰিবানে তুমি?
তাত কি থাকিব? ফুল থাকিব। তাৰ পিছত ৰাতি প্ৰগ্ৰেম, হয় দিনত প্ৰগ্ৰেম হয়। সত্ৰীয়া নৃত্য বিহু ডান্স।
তাত চাবলেটো চাগে মানুহ বহুত আহে?
ধেই আহে।
উম, তোমালোকৰ মাইহত যায় নে চাবলৈ সেইবোৰ?
মাহত গৈছিলে আগতে। এতিয়া নাযায়। মইহে যাওঁ।
অ, অ।
উ
উম উম তই ক কিবা।
ভাবি পোৱা নাই দেচোন।
কিবা-কিবি কই থও। দছ মিনিট মানটো হওক যেনে তেনে।
অ পিছে খানটো কিহেৰে খাবা?
ভাত-দাইল আছিলে, ভাজি সেনেকেই আৰু। যিহে গৰম পৰিছে যিকোনো খাবও নোৱাৰি নহয় আজিকালি।
অ, অ। অ, তোমালোকৰ মাজুলী ফালেই নি? জেগাটো কেনেকুৱা কোৱাচোন।
মাজুলী ফালে ধুনীয়াই বাৰু দেই। মাজুলী এতিয়া গৰম আজিকালি ইমান হেৰি নাই। গৰম বাঢ়িছে মাজুলীতো।
উম
গছ-গছনিবোৰ কাটিছে আৰু মানুহে। মাজুলী আহি পাইছা নাই তুমি?
মাজুলী যাম বুলি ক মায়ে নিদিয়ে নহয়।
হুম?
গাও বুলি কওঁ, মায়ে নিদিয়ে নহয় আগতে।
কেলে?
এই ফেৰি দুৰ্ঘটনা বিলাক দেখিলে যে ভয় কৰে।
অ, এতিয়া একো নাই। আগৰ দলংখন হলে ভাল হ'ব আৰু।
এইবাৰ যাব দিব বাৰু।
অ আহি মাজুলী চাবলৈ গৈ মাজুলীত বহুত বস্তু আছে চাবলগীয়া, সত্ৰ আছে। ন যিবোৰ আছে বহুত
তাকে। অ মাজুলীত কোন চোগ
মোৰ মাত প্ৰতিবাৰ
প্ৰকতিৰ দাৰ উ উম
মাহতকো আনিবা দেখুৱাবা মাজুলীখন চাব লগগীয়া এইবোৰ
একে লৈ যাব লাগিব
অ বাকী আৰু তুমি ক'ত ক'ত এনে কি কি জোগা দেখিব পাইছা এনেকে চাব লগগীয়া
যোৰহাট গৈছো গুৱাহাটী গৈছো যোৰহাটক বাৰু ডাঙৰ হওঁতে অফাললেফাললে গৈছিলো গুৱাহাটীত কামাখ্য খাবিছো
অ অ
নগাঁও গৈছো বৰদোৱা
আহ যছকছ অ সেইবোৰ চাইছা তেনে মইও যোৰহাট গৈছো আৰু বহা খাম এ সৰুতেই দেখা
অ তুমি মানে গুৱাহাটী গৈছা
মো চবৰে স্বাগতে
আচ্ছা আছ
অ
মাজে মাজে কাহো আহি যায় বেয়া চে নাপালে হল
নে কুৱে
আৰু
আৰু কোৱা
এ মোক বিচাৰে কোৱা নাই তুমিয়ে কোৱা
মই কিন কম এ এইটো এনেকুৱা মানে তোমালোকে আলোচনা কৰিম বুলিয়ে ফোনটো কৰা হৈছিলে
অ তাকে আলোচনাটো আৰু কি আছিলে বা
আলচনাতে চবো জেগা চালাই শিকাবলৈ ইমান কব লগগীয়া নাইে যিহেতু
হয় চব জেগা চোৱাই নাই এতিয়ালৈকে মই
চব নাই চোৱা হ'লেও যোন কেইখন আমি জানো ভালকে সেইখনো চোৱা হ'লেই
থাকে থাকে অ তুমি নগাঁও আহিছা নাই
নগাঁও মই যোৱা নাই যাম মানে তাত পৰিয়ালৰ মানুহে যাম যাম ভাবো কিন্তু যাবলৈ সুবিধাই ওলাই এতিয়া যাম আৰু
আমাৰ ঘৰলৈ আহিবা যাম তেতিয়া
উ, যাব লাগিব, অ।
আমাৰ ঘৰৰ পৰাই বেছি দূৰ নহয় বাৰু, দূৰ আছে। তোমাৰ এঘন্টা লাগে আৰু। লাইন বাছত গ'লে
উম, উম। বাকি কোৱা আৰু ভ্ৰমণৰ ওপৰত কিবা কিবি।
কলেজৰ ফালৰ পৰা যোৱা নাই। নে ঘৰৰ ফালৰ পৰাই যোৱা?
কলেজৰ ফালৰ পৰা যোৱা নাই, স্কুলৰ ফালৰ পৰাই গলো যি।
অহ।
নামেৰি গৈছো তাৰপিছত হাজো গৈছোঁ।
অহ। কলেজৰ ফালৰ পৰা যাব লাগে, এতিয়া যিহেতু বেছিকে জনা মেলা হৈছে ন এতিয়া বেছি জানিবা সেইবোৰ দেখিলে। নিজেও বুজ
নামেৰী এইটো কি পিকনিক প্লেছ? তাত আৰু হাজোটো বাৰু জানায়ে চাগে। হাজো পুৱা মক্কা
অহ।
তাৰপিছত তোমাৰ এইটো মন্দিৰ বিলাক যে আছিলে মন্দিৰ।
উম।
এ
উম, উম। শিকিছা নে নে এনে চাইছা হে?
কোনে?
তুমি?
চোৱা নাই মানে গৈছো।
অহ।
অ', চোৱাই হয় আৰু গ'লেও দেখা দেখি হয়। মোবাইলত দেখাতকে লাইভ দেখা দেখি হয় মানে। উম, সেই মাজুলীটো মোবাইলতেহে দেখি থাকো।
এইটোৱে, আহিবা, জানিবা। সত্ৰবোৰ বিষয়ে কেনেকে কোনে কি বনাইছিলে।
সেইবিলাকতো সেইবিলাক বাৰু জ্ঞান আছে কোনে কি বনাইছিলে। খালি লাইভ দেখি ব মন আছে।
আহিবা চাবা সেইবোৰ চাবলগীয়া জেগা সত্ৰ। এতিয়া বেছি ধুনীয়া কৰিছে। এতিয়া আৰু আধুনিক হিচাপে বনাই আছে। আগতেতো পুৰণা ডিজাইনৰ আছিলে।
থ থাকে মাজে মাজে কাটো ৰাখিব দেই।
টেবলেট খাবা।
টেবলেট খাই আছো এইটো বেলেগ টেবলেট খাব লাগিব।
ম পাইছো।
অ', বু তুমিতো অহা নাই তোমাৰ লগৰবোৰ আহিছা নে এইফালে ভ্ৰমণ কৰিবলৈ পিছে?
গম পোৱা নাই বাৰ কিছুমান গৈছে চাগে। অ', অকমান দূৰ হয় ন' মাজি দুবাক। যাবলৈ অমান দিগদাৰ হয় এনেকা অ', ঘৰৰ মানুহ গলেহে যাব দিবোৰ শুনো পত ছোৱালীক পুতুককে যাবলৈ নিদিয়ে আৰু
উম, দেশ, দুনীয়া ভাল নহয় আজিকালি।
উম। সেইটোৱে হয়।
সাহস গোটাব লাগিব নিজে আৰু।
তাকেহে
কৰিবা আৰু কেতিয়াবা এনেকে ফোন আৰু।
উম, আৰু তিমত কম ভ্ৰমণ কৰিব লাগে। কোৱা আৰু কিবা ভ্ৰমণৰ ওপৰত কিবা কবা নে আৰু?
আৰু কিবা আৰু একোতো ক'ব লগীয়া নাই বাৰু।
উম, উম, সেইটোয়ে বাৰু হ'ব তেন্তে ভ্ৰমণ কৰিবা ঘৰৰ মানুহক ক'বা পৰিয়ালৰ মানুহক ক'বা।
উম, সেইটো বাৰু হয়।
উম, ভাইটি ভন্টি কোনোবা আছে আহিবা আহিবা ভাইটি ভন্টিটো কোনোবা আছে চাগে ওচৰতলপ পৰিয়ালৰ কোনোবা।
নাই, নাই মা জুলিত কোনো নাই তেনেকুৱা চিনাকি।
অ', তোমাৰ ঘৰৰ ওচৰত কথা কৈছো মই।
ভণ্টি মানে
মানে তাহাঁতকো ক'বা আৰু ভ্ৰমণ কৰিব লাগে তাৰ উপকাৰিতাবোৰ।
অ', অ', সিহঁতি ম' ফুৰিয়ে থাকে মোতকে বেছিয়ে ফুৰে বাৰু।
অ', অ'।
উম।
বাৰু হ'ব তেন্তে।
অ', অ', ঠিক আছে।